হেল্ল' অহ।
হেল্ল'!
হেল্ল'?
ক'ত আছা?
বহি আছো। এই কিবা কাপোৰ চিলাই আছে তাকে আহ পাই আছো
অ
কি কৰি আছা? হৈ আছে হটচপত মানে লৈ আছো যে সেইকাৰণে।
কাৰণে মানে অলপমান প্ৰব্লেম হৈ আছে, বেলেগ একো নাই।
নাই ফাইভ জি কানেক্ট হৈ আছে।
তাৰপিছত বাকী এ কি - কিবা খোৱা- বোৱা কৰিলানে?
অ কৰিলো তুমি?
অ।
বায়ে ফোন কৰিছিলা নেকি বিকি বাই?
নাই কৰা উহু উহু নাই কৰা উমহু। দিনত কৰি
নাই কৰা ন?
ৰাতিপুৱা কৰিছিলে।
হেল্ল'!
ৰাতিপুৱা কৰিছিলে।
অ, অলপমান দূৰত যোৱা, তাৰপিছত হেৰি এইটো কি বুলি কয় এই উম, মই ফিল্ড যামেই আৰু দে এতিয়া, গা ধুৱাই নাই গা চা হেল্ল'? তাৰপৰা তোমাৰ, তুমি গা চা ধুলাই নহয়। ৰাতিপুৱা, বাথৰোম গলা
অ ধুইছো ধুইছো গলো। ভাত খালা? নাই নাই, নাই নাই এই কাপোৰ চিলাই কৰি আছো যে ইয়াত এ ইয়াতে আছো সেইকাৰণে।
দোকানত আছে। অ।
কিবাই কটাই চিলাই কৰি আছিলা মই কিবা কাপোৰ আনিছিলো। কাপ, এ কিবা কুৰতা চিলাব কাপোৰে আনিছো।
তাৰপিছত তোমাৰ হেৰি এইটো কিবা কয় আহ, কিবা কয় কিবা এটা কম লৈছিলো হেৰি এ আমি যে হেৰি কি কয়? ক'বাত ফুৰিবলৈ যোৱাও নাই ন বহুত দিন, যাব লাগিব মই যোৰহাটৰ পৰা আহি একেবাৰে যাম আৰু। এই নগাঁওৰ ফালে যাম বুলি কৈছিলে আৰু নহয়। ফুৰিবলৈ তাতে যাব লাগিব নগাঁও নুন দেখা নাই ন
অ অ হ'ব
বেয়া হ'বনে
নাই নাই ঠিকে আছে তাত যাবলৈ পাম, গৰমতটো কমক অকমান।
সেইটোকে গলে মানে তোমাৰ তাত হেৰি কি কয় এদিন দুদিন লাগিব আৰু ফাষ্টৰ দিনা ৰাতিপুৱা ইয়াৰ পৰা তুমি ৰাতিপুৱা তাৰ পৰা আহি ইয়াত তিৱাঙী ষ্টেচন পাবাহি, তিৱাহী ষ্টেচনৰ পৰা নামি ডাইৰেক্ট এ ৰাতিপুৱা টাইমত ওলাই দিম মানে কিমান টাইমত পায়হি সাতটা চাৰে সাত মান বজাত ট্ৰেইনখন পাই যায়হি নতো
তাৰপিছত আমি লাই সোনকালে তাৰ পৰা
অ
ইয়াৰ পৰা ষ্টেচনৰ পৰা মুখৰ পৰা বাহিৰ পৰা যাম ন। অ ভকলৈ ওলাই দিম, ভৈ ওলাই পেলাই তোমাৰ হেৰি ড আৰু তাত ধৰা মোটামুটি ৰাতিপুৱা ওলালে দেৰটামান বজাত পাই যামগে। নগাঁও, তেৰটা দুটা বজাত পাই যামগে তে ফোন নাম্বাৰ লত আছে ন তাত এই চিনাকি দুটা আছিলে। প ফ কৰিবাপ কৰিবা তালৈ কৰিব নালাগে দিয়া তোলে এই হেৰিয়ালৈকে কৰিব পাৰিবা মই নিজে কৰিম দিয়া এই ৰত্না মন্দিৰত যাওঁতে যে লোৱাৰ পৰা লগ পাইছিলো।
বত্ৰদোৱাৰ
মানে তোমাৰ হেৰি থকা মেলা এইবোৰ সতে এইবোৰ চোৱা চিতা কৰি দিব আৰু ক'ত কি আছে।
অ বত্ৰদোৱাৰ যাব পাৰিম বোলো লগতে।
তাৰপিছত তোমাৰ তেনেকে মানে হেৰি কৰিব পাৰিম। কথা নাই বাৰো।
বাকী উ তাত হেৰি বত্ৰদোৱাৰ চাই আহিব পাৰিম। দুদিন লাগিব আৰু তোমাৰ এদিন যাওঁতে লাগিব
ভাগৰ লাগিব যিহেতু, ৰাতিলে মানে তোমাৰ হেমান ম গ
উম
ফুৰি পেলাই তোমাৰ অলপমান তাকে টাউন চাউণ্ড বিলাক কৰিম তুমি নগাঁও ফালে ফুৰি পোৱা নাই ন। তেতিয়াহে যোৱা চাগে সৰুতে অহা। তাৰপিছত সেইফালে ঘূৰি পেলাই তোমাৰ নেক্স দিনা ৰাতি পোৱা সময়ত মৃত্যুঞ্জয় টেম্পুলো চামগে। আৰু লগতে হেৰিও চামগে তোমাৰ এইটো কি বুলি কয় বত্ৰ দোৱা চাই পেলাই বাহিৰে বাহিৰে কিবা খাই পিনি ডাইৰেক্ট গুচি আহিম হেৰিয়ালে ষ্টেচন আহিম মানে তোমাৰ ৰাতিয়ে দহটা বজাত ধণীপুলত পোৱাকে মই ইয়াত। তাতিমাহ ষ্টেচনত পোৱাবহি লাগিব ছেকেণ্ড দিনা বুজি পাইছা।
উম
দুদিন লাগিব আৰু তেনেকুৱা, তুমি ঘৰ পোৱালে তিনিদিন এদিন আহো এদিন তাত শুনে এদিন লাগিব, তাৰপিছত এদিন এ যাব লাগিব এদিন
কথাটো শুন অ ইয়াক মাতি দিব পাৰিম বোলো একদিন তাতে নগাঁও গলে
মিলাব লাগিব তেনেকে দুইটাই।
আৰু আকৌ মাতি দিব পাৰিম একদিন।
অ সোৱেই তাৰপিছত কিবা পইচা পাতি কি হয় কি নহয় এইবোৰ পাছত হেৰি কৰিম বাৰু পাছত কথা পাতিম মই ফোন কৰিলে পাছত আলোচনা কৰিব পৰা যাবা ন দেউতাই
উম হয়।
তাৰপিছত তোমাৰ তেনেকে মিলি যাব হেৰি কৰিবলে বা হঁত আহিছে ন? আগতে অ' বা হঁত অগ্নি নাভমন্দিৰলৈ অহা নাই অ' অগ্নি মন্দিৰৰ হেৰিছে কিবা মৃত্যুঞ্জয় মন্দিৰলৈ অহা নাই নহয়।
গৈছে গৈছে আগত গৈছে সিহঁতে আৰু যাব বোলে নতুনকে বতদোৱা যোৱা নাই। বতদোৱা যোৱা নাই যাব যোৱা কথা চলিহে আছে ঘৰত গৰম কমাৰ পিছত। অ' এই তিকলাকো মাতি দিম বোলো গ'লে একেলগে তাকে কৈছোঁ।
অ' তাকে হেৰি বা হঁত পাছত আহিব তুমি বা হঁতৰ লগত নাহিবা একেলগে যাব পাৰিম তাৰপিছত আহি পেলাই নগাঁৱত বাছতহে নগাঁও পাছত তোমাৰ হেৰি মই কৈছিলো যে এইটো কিবা হেৰিয়ত সোমোৱা কথা।
আমাৰ ওচৰত থাকিব আমি
এনেকে যাম অগ্নি অগ্নিনাথ মন্দিৰলৈ যাব পাৰিম যদি।
কাজিৰঙা হৈ যোৱা হ'ব অগ্নি নাভমন্দিৰ হৈ। ঠিকেই আছে।
তাত থাকিমগে তেনেকে শিৱসাগৰ আহা শিৱসাগৰতো এদিন থাকিবই লাগিব সেই কেইখনৰ নাম্বাৰো আছে ন মোৰ তাত মই লৈ আহিছো আমি যাওঁতে তোমাৰ তাত থাকিবগে পাৰে।
গৰম কি গৰম
গৰমটোৰ কথা সুধিছা? গৰমটোতো বহুত দিছে গৰম বহুত সাংঘাতিক দিছে। মই গা ধুব গৈছিলো যে তাত ইমান গৰম নাই। পুৰা দেশী চুইমিং পুল পুৰা দেশী চুইমিং পুল বুলি যে কয়।
অ'
কিবা গাঁৱলীয়া ভাষাত যে কয় দেশী চুইমিং গ'লে দেশী চুইমিং পুলৰ পৰা ওলাই আহি পেলাই যেতিয়া ম এ পাৰত ৰখিছো নহয় নদীত পাৰত পুৰা টিকা ফতা ৰ'দ মানে টিকা ফটা ৰ'দ বুলি যে কয় পুৰা গৰম মাৰি দিছে ফাটি গৈছে কৈছো নহয়।
উম
কালিতকে গৰমটো ক'ম বাৰু আজি অলপমান বাহিৰত হোৱা চেৱা মাৰি আছে কালিয বেছি গৰম উঠিছিলে।
উম, হম
তাপা বাকী মাহী কি ঘৰলে গল ন?
অ' ঘৰলে গ'ল। এতিয়া আমি তিনিজনী এই আছো ইয়াতে আছোঁ। উম দিচাম মই আৰু এই চিলাই হেৰি কৰি আছে শিকাই নাই, নাই যোৱা নাই।
তাত এই পানীত থাকোতে ক'ৰবাত গৈছিল নেকি? সাতুৰিবলে
নাই, যোৱা।
নাই যোৱা চাগে।
উ নাই, নাই আজি কাপোৰ আনিব যাম এফালে চাৰে আঠটামানত যাম।
হেৰি কৰিব লাগিব তোমাৰ
মানে কেইদিনমান ঘৰত যাম মানে মই।
মই এইকেইদিন হেৰি পঢ়া-শুনা হোৱাই নাই অ' এই এ কিবা আজি পঢ়িব লাগিব অলপমান এইকেইদিন পঢ়িব কৈ আছিলা নহয় এইকেইদিন পঢ়া-শুনা একেবাৰে পঢ়িবলৈ ফিল্ড পৰা আহি পেলাই কিবা এলাহ লগা নিচনা লাগে গৰমটো উঠিয়ে কালি ৰাতি তোমাৰ যোৱা ৰাতি দেৰটা মান বজাত মই উঠিছো সাৰ পাইছো। ওৱাই গৰম নহয় কাৰেণ্টটো গুচি গ'ল তাৰপিছত ফোনটো তেতিয়া চাৰ্জত দিছো দেৰটা মান বজাত। ৰাতি টোপনিতে ফোনটো ৰিচিভ কৰি থৈ দিছো গমেই নাপাওঁ তোমাৰ ফোনটো।
পৰীক্ষা আহিলেচোন কি একযাম দিম পৰীক্ষা দিম?
তেনেকে মানে হেৰী কৰিবলে আজি গৰম নামাৰিলে হ'ল কাৰেণ্টো বুজাব পালে বৰ
উম
তেনেকুৱাই মানে।
ঠিকে আছে তেনেকে পৰীক্ষা পি দি এফ মোৰ কিবা হেৰি পি দি এফ দিবাচোন কুৱেচন টোৱেচন দিবাচোন।
তুমি পৰহি দিনাখন কাইলৈ থাকিব এ চুন মাহী আজি অহা কথা নহয় জানো?
অ আহিব আজি। কে আহি পাব মই বাৰ কাপোৰখিনি আজি আনিম কি কৰিবা আজি মই বাৰ কাপোৰখিনি আনিম।
অ আহিলে যদি তেতিয়াহলে কাইলে তুমি হেৰি কৰি কাইলৈ থাকি পিনে আজিটো থাকিবাই ন আজি ৰাতি কাইলৈ থাকি পৰহি ঘৰ গুচি যাবা। ঘৰ পৰহিলে তোমাৰ পৰহিলে হৈ যাব।
মই কৈ আছো যে সিহঁতে সিহঁতে আজি আহিব আজি আহি পিনে কালি থাকিব কালি যাব। কালি যাবৰ কাৰণে ক চান্ডে নহয় কালি দোকান নাপাম সেইকাৰণেই আজি গৈ পিনে কাপোৰ খিনি কিনি আনিম। লাগিবই মই পৰহিলে ঘৰত যাম নহলে মঙ্গলবাৰে ঘৰত
উম, তাকে হেৰি কৰিব লাগিব সেই বুজি পাইছোঁ ন'। তাৰপিছত হেৰি
ফেন অহ হাৱাবোৰ গৈ গৰম- গৰম-গৰম- গৰম লাগিছে। অহ আজি -আজি যাব আজি সিহঁতৰ বাৰটা চাৰে বাৰটাত বাছ আছিলে গৈছে চাগে। উম, ৰাতিপুৱাই গৈছে একদম।
এই মই ফোন সোধাও নাই ন',।
উম, মোক ফোন কৰিছিলে মই সাৰে
তুমি আজি যোৱা হলে জিন্তিপেহি লগতে যাব পাৰিলাহেতেন জিন্তিপেহি লগত যুৱাহলে একেবাৰে সেইফালদি যাব পাৰিলা হয় কথা নাই বাৰু।
মাহীক মই মাতিছোঁ ইফালে আৰু মাহীক মই লগ নকৰি পেলে গুচি যাম। অহ, এই কালি চান্দে যে -কালি চান্দে যে আজি কাপোৰটো লৈ আহিমগে বোলো। কালি চান্দে ন'বন্ধ থাকিব।
আবেলি সময়ত যাবা মই ফিল্ডত যাম ন' তেতিয়া ফিল্ডত গ'লে খালি ফোন কৰিবা ফোন কৰি পেলাই যাবা।
অ', অহ, নকৰো -নকৰো গৰম বহুত গৰম কৃষ্ণ।
বেছি সেই কৰি নাথাকিবা।
গম পালা নহয়? তাৰপিছত
তেনেকে হেৰি কৰি পেলাই তাত গৰম কেনেকুৱা পৰি আছো গৰমটো ৱেডাৰটো চাইছিলানে? ফৰ্টি আপ মাৰিছে বুলি গম পাও বাৰো গৰম চবতে। ফৰ্টি আপ মাৰিব নোৱাৰে -ফৰ্টি আপ মাৰিব নোৱাৰে থাৰ্তি নাইন থাৰ্তি এইট মান মাৰিছে ফৰ্টি আপ মাৰিবলৈ হ'লে মানুহ মৰি যাব ধেত। কি কৈ আছো ফৰ্টি মিনিমাম ফৰ্টি ফাইভ মান মাৰি আছে চাগে।
অ। কত মাৰি আছে ইমান?
ইমান গৰম পৰিছে আৰু তোমাৰ বাকী আছেই। জুন, জুলাই, আগষ্ট আগষ্টতো মাৰিব পুৰা আগষ্ট ছেপটেম্বৰ ছেপটেম্বৰলৈকে মাৰিবই আৰু গৰম এই দুমাহ কণ্টিনিউ মাৰিব এই জুলাই মাহটো মাৰিব জুলাই অগষ্ট ছেপটেম্বৰ মাৰিব পুৰা গৰম মাৰিব চাবাচোন ওলাব নোৱাৰা তোমাৰ
সেইটো
বাকি তুমি চিমটিম ওলোৱা কথাটো বাৰ লগত পাতিবা গৈ পিনি, চিমটিম ওলিয়াই ল'বাগে তাত গৈ।
অ অ মই কৈছিলো মাহীক কৈছিলো
চিমটো জলদি উলিয়াই ল'বা মানে মই এনে সেইকাৰণে লাগিব ন',
অহ, মোৰ ৱালে -ৱালেট এটা খুলি ল'ব লাগে মোৰ অনলাইন পেমেন্ট কৰিব দিগদাৰ হয় বহুত। ৱালেট এটা খুলি ল'ব লাগিব মই।
কেতিয়াবা থাকিব লাগে ন' ৱালেট -ৱালেট এটা হ'লেও খুলি ল'ব লাগে এনে এইটো খোল নাখায় তুমি বেলেগ লাইকচ কিবা -কিবি ইউটিউবত চাবা মোৰ মোবাইলটো এনে চাই থকাতকে কিবা বেলেগ এটা হ'লো খুলি ল'বা তেতিয়া। বেলেগে এপ এটা হলো তেতিয়া নিজেও হেৰি হৈ থাকিব ন।
এ নহয় মোৰ আধাৰ কাৰ্ডখনত কিবা হেৰি আধাৰ নাম্বাৰটোত মোৰ অ টি পি আহে।
অ এই যোনটো আছিলে আগতে সেইটো খুলি ল'বা নতো আগতে ফোন পে ফোন পেটো ওঠৰ বছৰ হলেহে খুলিব পাৰি হবলা। নতো খুলিব নোৱাৰি নহয় হবলা তুমি চোৱা কোনটো খোল খায়।
ইয়াতে থিৰ্তী ফৰ ডেছ